হেল্ল', অহ ', হেল্ল', তোৰ কি খবৰ?
এহ বন্ধু আছো দিয়া তোমাৰ?
একদম ঠিক।
এই ডিউটি মই বৰ্তমান যাই আছো। ভাই মই বৰ্তমান ৰেডি হৈ আছো।
অহ -অহ -অহ আৰু এই কি কয় বাবুৰ খবৰ কি তোমাৰ?
নাই কি কোৱা এই।
অহ ', অহ ', নাই অহ', - অহ', নাই- নাই চবে মানে সুধি আছিল এতে বাবুৰ হেল্ল',
হেল্ল',
হেল্ল', - হেল্ল', হেল্ল', হেল্ল',
ম
অ নেটৱৰ্ক নাই নি? কি নেটৱৰ্ক নাই। অলপ মাতো মানে ৰখি -ৰখি আহি আছে।
ম ম ল
অহ', অহ - অহ - অহ বাকি চব ঠিক।
ই হ